উম, শুনিছোঁ-শুনিছোঁ তুমি কি কৰিছা?
অ', এই তোমাৰ এনে বহি আছিলোঁ তুমি, অ' বাকী ভাত পানী খালা?
উম, ভাত পানী খালো-খালো, তুমি খালা নে?
অ', মইও খালো-খালো বাৰু, এতিয়া খবৰ খাতি কোৱাচোন।
খবৰ খাতি ভালেই-ভালেই তুমিও ফোন চোন কৰা নাই বহুত দিন হ'ল।
অ', এই তাকে কি কবা অলপ ব্যস্ত আছিলোঁ মানে গম পাইছানে। এই মোৰ অলপ ডিউটি আছিলে যে মই ডিউটি কৰিবলৈ গুচি যাওঁ ন'। তোৰ মানে সময়ে নাপাওঁ, তাকে আজিৰ দিনটো মানে মই ছুটি লৈছিলোঁ গম পাইছা নাই।
অ'
সেইকাৰণে মই সময়তো পাইছোঁ এতিয়া বোলো এতিয়া অলপ দেৰিও হ'ল বাৰু ৰাতি বহুত দেৰি হ'ল। অ' মই মানে তোমাৰ সেই নুশুৱে যে বহুত-বহুত দেৰি মই। অ' ময়ো তোমাৰ নুশুৱেই যে বহুত দেৰি বহুত দেৰিলৈকে এইটো কাৰণে এতিয়া ফোনটো কৰি দিলোঁ আৰু
ঠিকে আছে ঠিকে আছে বেয়া নাই পোৱা ময়ো এই শুৱা দেৰিয়ে হয়।
অ'-অ'অ' তাকে তোমাৰ সৈতে কথা এটা পাতিম বুলি ভাবিছিলোঁ নহয়।
অ' কি কথা কোৱাচোন।
তুমি হেডফোন ইউজ কৰা নে নকৰা বাৰু?
হেডফোনটো বাৰু মই বৰকৈ ইউজ নকৰোঁ মানে কি হয় কেতিয়াবা ব্যস্ত থাকিলে মানে কিছুমান কাম কৰি থাকিলে,
অ
সেই তেতিয়াহে মই ব্যৱহাৰ কৰোঁ।
অ' তাকে সেইটো এতিয়া তোমাৰ মানে মোৰ মানে কথা এটা জানিবলগীয়া আছিলে গম পাইছা নাই। এতিয়া আমি যে হেডফোন যে বহুতে ইউজ কৰে ন' হেডফোন ইউজ কৰাতো আচলতে ভাল নে নে বেয়া বাৰু তোমাৰ মতে?
তাকে এতিয়া যদি মই তোমাক হেডফোনৰ বিষয়ে কবলৈ যাওঁ আজিকালি- প্ৰায় নাইনটি পাৰ্চেণ্ট মানুহৰ কাণতে আমি কি হয় এডাল এডাল ব্লুটুথ হেডফোন আমি দেখিবলৈ পাওঁ।
নিশ্চয়
এতিয়া কি হয় তাৰ ক্ষেত্ৰত আমি ভাল বেয়াৰ ক্ষেত্ৰত যদি কবলৈ যাওঁ, এতিয়া কিছুমান মানুহে কি হয় এই আমাৰ কিছুমান ডেকা চামে চাবাচোন, হেডফোনডাল তেওঁলোকে এনেই লগাই থৈ দিয়ে মানে একো দৰকাৰেই নাই। তেওঁলোকৰ ধৰা একো ইমাৰ্জেঞ্চি ফোনো আহিব লগীয়া নাই একো নাই তেতিয়া তেওঁলোকে কি কৰে দুইফালে দুইডাল হেডফোন লগাই লব তাৰ পিছত ফুল চাউণ্ড একদম বহুত বেষ্ট থকা কিবা গান বিলাক লগাই ল'ব তাৰপিছত তেওঁলোকে হয় একে ঠাইতে বহি থাকিব নহলে খোজ কাঢ়ি গৈ থাকেলেও তেনেকে লগাই লব যাৰ ফলত কি হয় তেওঁলোকে বাহিৰৰ দুুনিয়াত কি চলি আছে সেইটো তেওঁলোকে একেবাৰেই গম নাপায় যাৰ ফলত কি মানে কেতিয়াবা ধৰা সেই মোবাইল টো চাই চাই চাই চাই হেডফোন লগাই গৈ থাকোতে কি হয় কেতিয়াবা তুমি তাত হিপনটাইজ হৈ যোৱা নিচিনা হৈ যায়। যাৰ ফলত কি হয় তুমি কেতিয়াবা সেই খোজকাঢ়ি গৈ থাকোতে - ৰাস্তাৰ মাজলৈ তুমি গুচি আহা তুমি নিজে গমেই নোপোৱা। সেই অ সেইটো মানে মই দে দেখিছোঁ আচলতে সেইকাৰণে কৈছোঁ এই যেতিয়া তুমি সেই তেনেকে হ হেডফোন চেডফোন লগাই ৰাস্তাৰ মাজলৈ গুছি আহিবা তেতিয়া ধৰি লোৱা পিছালেদি যদি খন তীব্ৰ বেগেৰ গাড়ীও আহি আছে গাড়ী খন অ গম নাপাও আৰু গাড়ীখনে হয় টো যদি হৰণো মাৰিছে তেতিয়াতো সি গম নাপায় কাৰণ কাম দুইখন কাম যেতিয়া বন্দী হৈ আছে তেওঁৰ সেই গান বিলাকত যেতিয়া বন্দী হৈ আছে
হয়
বাহিৰা কথাবোৰতো শুনিবলৈ সম সক্ষম নহব তেতিয়া কি হয় একদম ডাঙৰ দুৰ্ঘটনাৰ সৃষ্টি হোৱা দেখা যায়। আৰু সেই হেডফোনৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি কি দেখো এচাম লৰাই কি কৰে তোমাৰ বাইক চলাওতেও হেডফোন ব্যৱহাৰ কৰে। বাইকো তোমাৰ চলাব একদম যিবোৰ হেভি হেভি বাইক মানে ফুল স্পীডত তোমাৰ মানে গমেই নাপায় মুখে আগেদি পাৰ হৈ গ'লেও গম নাপায় সেই তেনেকুৱা বাইক বিলাক তেওঁলোকে কিনিব কিনি পেলাই লাহেকে কি কৰে একদম দুইফালে হেডফোন লগাই ল'ব তাৰ পিছত হয়তটো পিছফালে লগৰ এটা বহাই লব নহলে তেওঁলোকে চিংগল ভাবে যায় তাৰ পিছত দুইফালে পুৰা হেডফোন লগাই ফুল চাউণ্ড লগাই লৈ কি কৰে, তেওঁলোকে ভাবে কি একদম গানটো লগাই ল'ম তাৰপিছত বাইকখন পুৰা চলাম আৰু
অঁ
পেলাই তেওঁলোকে যায় কিন্তু কি হয় সেই যেতিয়া ফুল চাউন লগাই তেওঁলোকে যাব বা বাইকখন যেতিয়া ফুল স্পীডত গৈ থাকিব তেতিয়া কি হয় তেওঁলোকৰ কাণত যে হেডফোন লাগি থাকে তেওঁলোকৰ সেই ট্ৰেফিক যিসমূহ ৰুল থাকে ট্ৰেফিক ৰুলৰ তেওঁলোক মানে বঞ্চিত হৈ যায় যাৰ ফলত কি হয় কিছুমান গাড়ী ধৰা পিছফালৰ পৰা, কিছুমান ইমাৰজেঞ্চি গাড়ী আহে, বাইক কেতিয়াবা ধৰা আমাৰ যিসমূহ বিধায়ক এমেলে চেমেলে গাড়ী আহে, তেতিয়া পুলিচ তাৰ মানে হৰণ মাৰি থাকিলেও কিবা কৰি থাকিলেও। এই তেনেকুৱা ধৰণৰ কথা আচলতে ইমাৰজেঞ্চি পেচেন্ট আহিলেও যদি হৰ্ণ মাৰে সি নুশুনে সি মানে নিজৰ দেশতে সি মানে একদম ধ্যানমগ্ন হৈ থাকে। সেই নিজৰ হেডফোনৰ মাজত নিজৰ বাইক মাজতে আৱদ্ধ হৈ থাকে, তে সেই তেনেকুৱা ক্ষেত্ৰত কি হয়, দুৰ্ঘটনা সৃষ দেখা যায়, আমি হেডফোনডাল ব্যৱহাৰ কৰিব পাৰো, কেনেদৰে জানানে? অকল আমি হেডফোনৰ এটা চাইডে, মানে এখন কাণত হেডফোনডাল লগাই আৰু তাৰ মানে ফি ফি পাৰ্চেন্তও কম চাউণ্ড আমি ব্যৱহাৰ কৰি হেডফোনডাল যদি ব্যৱহাৰ কৰো তেনেহ'লে আমাৰ কিন্তু একো অপকাৰ নহয়, কাৰণ কি হব আমি অকল এ সেইফালেহে লগাই থৈছো, আমাৰ এখন কাণেতো আমি বাহিৰা কথা বিলাক শুনি থাকিম বা আমাৰ, পিছফালে হৰণ মাৰিলে বা কোনোবাই মাত লগালে আমি শুনিম। বা কিবা কোনোবা কিবা বিপদত পৰিলে মাত লগালে আমি শুনি পাম, আৰু ইফালে আমাৰ চাইউণ্ডটো ফিফটি পাৰ্চেন্ততকে কম আছে। আৰু যদি ধৰা ইমাৰ্জেঞ্চি ফ'নো আহে। আমাৰ কাণত এফালেহে হেডফোন আছে দুইফালে নাই নহয়, আমি ফোন আহিলেও গম পালো। তাৰপিছত লাহেকে সেই হেডফোনডালতে ক্লিক কৰি আমি ফোনতো ৰিচিভ কৰি সেই ইমাৰজেঞ্চি কথাটো আমি পাতিব পাৰো আৰু সেই একে ক্ষেত্ৰত আমি গাড়ীৰ যিসমূহ চালক, তেওঁলোকৰ ক্ষেত্ৰতো সেই একে কথাত প্ৰযোজ্য হয়, আৰু গাড়ীত ইমান এটা অসুবিধা নহয় বাৰু কাৰণ, গাড়ীত, যেতিয়া তুমি চাৰিওফালে গ্লাছসমূহ মাৰি থবা, তেতিয়া তোমাৰ হেডফোন নলগালেও আচলতে কামটো চলি যায় কিন্তু কি হয় মোবাইলটো হাতত লৈ ৰিচিভ কৰি মানে কাণত এনেকে লৈ কথা পতাটো অসুবিধা হৈ পৰে কাৰণ গাড়ীত তোমাৰ বিভিন্ন ধৰণৰ ফাংচন আমি চম্ভালিবলগীয়া হয়, তোমাৰ ধৰা তাৰৰ পৰা আদি কৰি হেণ্ড ব্ৰেক আদি কৰি ষ্টেৰিঙলৈকে। এই সকলোবোৰ মানে চম্ভালোতে দুইখন হাত বন্দী হৈ থাকে, যাৰ ফলত আমি সেই মোবাইলটো মানে এখন হাতৰে উঠাই ৰিচিভ কৰি কথা পাতিবলৈ দিকদাৰ হয়, সেই ক্ষে ত্রত আমি হেডফোন ব্যৱহাৰ কৰিব পাৰো। কিন্তু সেই একে-একে কথা আমি অকল এফালেহে ব্যৱহাৰ কৰিম। এফালে ৰাখিম হেডফোন পাত কিন্তু ফিফটি পাৰ্চেন্টতকেও কম চাউণ্ড দি হে আমি ব্যৱহাৰ আমি যদি হেডফোনডাল তেনেদৰে ব্যৱহাৰৰ কৰো, তেতিয়া কিন্তু আমাৰ কোনো অপকাৰ হোৱা আমি দেখিবলৈ না
নিশ্চয়, নিশ্চয়, নিশ্চয়, অ', গতিকে সেইখিনিয়ে কথাখিনি তুমি বহুত ভালদৰে বিশ্লেষণ কৰিছা ক থাখিনি, গতিকে মোৰ ভালে লাগিছে বাৰু সেইখিনি কথাখিনি শুনি। মানে কি হ'ল মইও কথাখিনি কিছুমান কথা গম পোৱা নাছিলো গম পাইছা নাই তুমি যিখিনি কথা কৈছা। এতিয়া ধৰি লও মোৰ মানে হেডফোনৰ ব্যৱহাৰটো খুব বেছিকে কৰো, গম পাইছা নাই? তোমাৰ মইও তোমাৰ সেই বাইক চলাই যাওঁতে মইও হেডফোন লগাই যাওঁ বাৰু। কিন্তু মই যেনিবা সেই তোমাৰ দুইডাল হেডফোন লগাই নাযাও আৰু, মই তোমাৰ সেই এডালেই লগাও। এডালে লগাও তোমাৰ আৰু মই সেই তুমি কোৱা মতে আধাত তাতকে মানে ছাউণ্ডটো মানে কমেই ৰাখো, যাতে ধৰি লোৱা মোৰ, ধৰি লোৱা কেতিয়াবা মানে কি হয়, বাইকত গৈ থাকোতে
আৰু মোবাইলতৰ ভাইব-ভাইব্ৰেচন হলেও মানে আমি ধৰিব নোৱাৰো, ফোন-চোন আহিলে মানে গ'ম না চ' যেতিয়া আমাৰ কাণৰ হেডফোনডাল থাকিব।
হয়।
আমাৰ ফোনটো আহিলে আমি ধুনীয়াকে গম পাই যাওঁ আৰু আমি হেড ন্তে ধৰি লোৱা ইমাৰ্জেঞ্চি কলো থাকিব পাৰে ন? সেইবাবে আমি ধুনীয়াকে হেডফোনতে ক্লিক কৰি মেলি
উম,
আমি ধুনীয়াকে যিখিনি আমাৰ লাগতিয়াল ক কথা সেইখিনি আমি পাতিব পাৰো, গতিকে, এক ফালৰ পৰা চাবলৈ গলে হেডফোনডাল আমাৰ কাৰণে ভাল, বহুত ভাল, আশীৰ্বাদ স্বৰূপ। কিন্তু যদি আমি মানে আমি তাৰ বিপৰীত দিশে চাও এ বহুত ল'ৰা ৱালী এনেকুৱা আছে তোমাৰ শ্ব' অফৰ কাৰণে কিনে হেডফন সিহতে তোমাৰ কি কৰে তোমাৰ বাইকত বাইক চলাই যাওতে কি কৰিব দুইডাল হেড ফোন লগাই ফুল চাউন দি মেলি সিহঁতে মানে ইনজয়মেন্টৰ কাৰণে কিনে, অ ইনজয়মেন্টৰ কাৰণে সিহঁতে মানে পুৰা ফুল চাউন দি সিহঁতে মানে ফুৰিবলে যায়। তেতিয়া সিহতে ফুৰে গে সিহত পুৰা ফুল চাউণ্ড দি পিনে যেতিয়া লগাই যায় মানে কি হয় তোমাৰ এক্সিডেন্টৰ চান্সটো বহুত বাঢ়ি যায় মানে কাৰণ তোমাৰ বেগ বেকৰ পৰা যদি তোমাক কোনোবা গাড়ীয়ে হৰ্ণো মাৰে তুমি নুশুনিবা হয় নহয়, তুমি যদি খোপকে তোমাৰ টাৰ্ণিং কাটা তোমাৰ কিছুমান আজিকালিতো বহুত ল'ৰা-ছোৱালীয়ে তোমাৰ ইণ্ডিকেটৰ নিদিয়াকে টাৰ্নিং গাত লয় ন অ তো তেনেকুৱা সময়ত কি হব ঘপকে যদি তীব্ৰ বেগেৰে যদি তোমাৰ গাড়ী এখন আহি থাকে পিছফালৰ পৰা হৰ্ণ দিলেও যদি তুমি নুশুনা হেডফোন লাগি থাকিব কাণত তেনে কি কি হব তোমাৰ এক এক্সিডেণ্টৰ চান্সটো বহুত গুণে বৃদ্ধি পাই যাব। সেইকাৰণে আমি কি কৰিব লাগে হেডফোনডাল অকল এটা এটা চাইড ব্যৱহাৰ কৰিব লাগে। যদি আমাৰ ইমাৰ্জেঞ্চি নহয় দেই এ নহলে নলগালেও একো কথা নাই কিন্তু আমি সেই ব্যৱহাৰ কৰিলে মানে সে তেনেধৰণে ব্যৱহাৰ কৰিব লাগে আৰু আচলতে চাবলে গলে হেডফোনৰ তোমাৰ উপকাৰ বহুত আছে। তোমাৰ এতিয়া বহুত মানুহ এনেকুৱা হয় তাৰ পাৰ্চনেল কথা মানে। পাতিব লগীয়া থাকে বহুত তোমাৰ কিছুমানৰ মিটিঙো থাকে। মানে তোমাৰ পাৰ্চনেল অফিচৰ কথাও পাতিবলগীয়া থাকে কিছুমান এনেকুৱাও দিটেলচ চাগে যিখিনি তুমি অ সকলোৰে আগত পাতিব নোৱাৰা আৰু সকলোৱে শুনাকেও পাতি দিব নোৱাৰা। হেতোত চাবলে গ'লে হেডফোনে আমাৰ মানে আশীৰ্বাদ চৰোপৰ নিচিনাকৈ কাম কৰি আছে আৰু
হয়, হয়।
সেইকাৰণে আমি হেডফোনডালক আমি ভালদৰে ব্যৱহাৰ কৰিলে আমাৰ কাৰণে হেড ডাল ভাল কিন্তু যদি আমি হেডফোনডালৰ যদি বেয়া ব্যৱহাৰ কৰো, তেনেহ'লে কিন্তু হেডফোনডাল আমাৰ কাৰণে বহুত বেয়া গম পাইছা নাই। সেইকাৰণে আমি হেডফোনডাল আমি ভাল ব্যৱহাৰ কৰিব লাগে আৰু কিন্তু আমি আৰু এটা সাৱধানতা লব লাগে কি গম পাইছ নাই এই যে আমাৰ আজিকালি ব ত বিলাকো দেখিছাই ইমান বেয়া আমি আমি কি কৰে কি কৰো বহুত ল'ৰা ছোৱালী আছে মানে মইতো আজিকালি নকৰো বাৰু আগতে কৰিছিলো। কি কৰো মই আগতে তোমাৰ সেই হেডফোনডাল কাণত লগাই শুই থাকো মানে গোটেই ৰাতি। এইটো এটা কিন্তু বহুত ডাঙৰ ভুল। হেড অ সেইটো তোমাৰ হেডফোন লগাই মেলি
একদম।
থাকিব নালাগে কি হ'ব তোমাৰ আজিকালি ধৰি লোৱা সে মানে আজিকালি বজ্ৰপাতৰ পৰিমাণটো খুব বেছিকে পৰিছে। খুব বেছিকে পৰি থাকে বজ্ৰপাত। আৰু বিজুলী ঢেৰেকণিও খুব মাৰি থাকে গম পাইছা নাই সে সেইকাৰণে কি কৰিব লাগে। যদি বিজুলী ধে ঢেৰেকনি মাৰে পৰাপক্ষত মানে হেডফোনডাল অফে কৰি থ'ব লাগে কাৰণ হেডফোনডালে যিহেতু ব্লুটুড ন ব্লুটুড হেডফোন তেতিয়া তোমাৰ মানে মোবাইলটোত তোমাৰ যেনেকৈ কানেক্ট হয় হেডফোনতে তোমাৰ যেনেকে মোবাইলটো বিচাৰি মেলি। হেডফোনত বা মোবাইলৰ। নেটৱৰ্কটো সৈতে কানেক্ট হয় তেনেদৰে সেই তোমাৰ যিটো বিজুলী। ঢেৰেকনি মাৰে সেই হেডফোনডালে তোমাৰ বিজুলী ঢেৰেকনিকো তোমাৰ আ আকৰ্ষণ কৰিব পাৰে। যাৰ ফলত কিহব তুমি যদি তোমাৰ যদি কাণত যদি হেডফোন ডাল লাগি থাকে। তেনেহলে তুমি মানুহটো হয়তো মৃত্যু মুখতো পৰিব পাৰা। তোমাৰ সেই কাণৰ তোমাৰ কাণৰো মানে। পৰ্দা চৰ্দা ফাটি যাব পাৰে তাৰ ব্লাচ হৈ যাব শৰ্ট চাৰ্কিট হ'লে। গম পাইছা নাই গতিকে আমি সেই তোমাৰ বতৰৰ বেয়া সময়ত। যদি বতৰ বেয়া থাকে আমি পৰাপক্ষত হেডফোনডাল ব্যৱহাৰ নকৰাটোৱে মোৰ মতে বেছি ভাল।
ভাল হয়।
আমি ৰাতি কি হয় হেডফোনডাল মানে লগাই মেলি শুই থাকিব নালাগে। কাৰণ কেতিয়া হয় কি হয় আমিতো ৰাতি টোপনি যোৱাৰ পিছত আমি। আজি যদি তুমি এনেকে। এ যেতিয়া আমি পাহৰি থাকিম তেতিয়া কি হব আৰু। বাগৰোতে কি হব আমাৰ যেতিয়া কাণ খন। তোমাৰ এনেকুৱা বিচনাত পৰিব নহলে কি হব আমাৰ কাণত খুব জোৰেৰে প্ৰেছাৰ পৰিব।
হয় হয়।
হেডফোনডাল যিহেতু তোমাৰ কাণত লাগি থাকিব। তেতিয়া তোমাৰ সেই কাণত মানে কাণখনে খুব কষ্ট পায়।
এইটো তথাপিও
হেডফোনডাল আমি মানে ৰাতি লগাই থব নালাগে বুজি পাইছা। গতিকে সেইখিনিয়ে কথাখিনি তোমাৰ আমি হেডফোনৰ তোমাৰ হ। হেডফোনডাল ব্যৱহাৰ কৰিব লাগে হেডফোনডাল ব্যৱহাৰ কৰিব নালাগে বুলি নাই কোৱা। কিন্তু আমি হেডফোনডাল ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত যিখিনি সাৱধানতা আছে। সেই সাৱধানতা খিনি কিন্তু অৱলম্বন কৰিব লাগে লগতে।
কৰিব লাগে।
তেতিয়াহে আচলতে আমি হেডফোনৰ যি ভাল ব্যৱহাৰ সেই ভাল ব্যৱহাৰতো আমি। পাম মানে আৰু আমি প্ৰতি কামত ইউজ কৰিব পাৰিম হেডফোনডাল। গম পাইছা সেইকাৰণে আমি সেই হেডফোনৰ। ভাল ব্যৱহাৰটো কৰিব লাগে আৰু হেডফোনৰ ভাল দিশটো লব লাগে। বেয়া দিশৰ ফালে আমি আগবাঢ়িব নালাগে গতিকে সেইখিনিয়ে আৰু কথা খিনি। পিছে আজি কেনেকুৱা পালা হেডফোনৰ ওপৰত যি। কথোপকথন কৰিলো বা বাৰ্তালাপ কৰিলো এই কথাখিনি পিছে কেনেকুৱা পালা?
অ বহুত ভাল লাগিল।